হেল্ল' হেল্ল' শুনিছা নে? অ তাৰমানে ডাঙৰ বৰষুণ পৰিছে। আমাৰ ইয়াত বোলো চাউণ্ডটো যোৱা নাই নেকি আকৌ
অ আহিছে আহিছে এতিয়া বৰষুণ নেকি তোমালোকৰ?
বৰ বৰষুণ তাৰ সেইফালে?
এইফালে নাই বতৰটো বেয়া কৰে বৰষুণৰ নিচিনা পিছ কিন্তু বৰষুণতো নপ নপৰে
এইকেইদিনো ইয়াত একেলেথাৰি বুলি কলো আজি ৰাতি নাই দেই যোৱা ৰাতিটো যে এ যোৱা ৰাতিটোহে নাই তাৰ আগনিশাটোতো গোটেই ৰাতিটো পৰিছে বৰষুণ জানানে
ভালেই হৈছে দিয়া। আমাৰ নৰ্থ ইষ্টত সেইটোৱে ভাল। মানে যিমান দিন হ'লেও বতৰটো এটা মানে লিমিটত থাকে। আৰু মানে গৰমতটো আৰু বাকীটো গমেই পাইছা আৰু
নহয় মানে কি। এইটো ছিজনত লাগেও বাৰু খেতি বাতি কৰা ছিজন খেতিয়কৰ ন।
অ সেইটোয়ে বৰষুণতটো লাগে।
কিন্তু এতিয়া আপাৰ আচামৰাই চাইডে বোলে হেনো হেৰিও হৈছে পানী হৈ গৈছে বোলে।
উম ব্ৰহ্মপুত্ৰ বাঢ়িছে চাগে। আমাৰ ফালেও কপিলি বাঁহে বৰ দিগদাৰ। উম
এতিয়া পিছে ডিউটিৰ পৰা আহিলা ন কিমান সময়ত পালাহি।
মই তোমাৰ আঠটামান বাজিল ৰুম পাওঁতে-পাওঁতে।
এতিয়া কিবা এটা হেৰি ভাত চাত বনাইছা জানো নাই।
নাই মই লগাই নাই ভাতত।
চাহ একাপ খাই ললা নাই।
চাহ একাপ বাহিৰতেহে খালোঁ।
ভালে কৰিলা দিয়া মাজে-মাজে কেতিয়াবা।
এতিয়া বনাম আৰু।
গৰম কেনেকুৱা।
গৰম বৰ গৰম ইয়াত একদম ভাল নালাগে।
এতিয়া যেনিবা আমাৰ ইয়াত অকণ কমিছে বৰষুণ জাক পৰোঁতে।
সেইটোৱে বৰষুণ যেত পৰিলে ইয়াতো ভাল হ'ল হয়। নপৰে যে কিবা বতৰটো গুচি যায় গাজি-গাজি।
শুই থকা ঠাইখিনিত পানী হয়। নেকি বৰষুণত যে পানী হৈ যায় যে পানী হয় নেকি।
মই আকৌ এইখিনিত উম মানে মই। একদম মোৰ ঘৰৰ মুখতে নহয় কিন্তু সেই হাইৱে টো চাইডে। পানী হয় কাৰণ মই ইয়াৰ আগৰবাৰ। কিন্তু সেয়া বৰষুণ একে লেথাৰি তিনদিন মান যদি দিয়ে।
উম
তেতিয়াহে হব নহলে নহয় ত মাজতে এবাৰ তেনেকুৱা হৈছিল নহয়। গোটেই পানী গুৱাহাটীত। এই গাড়ী বোৰ ৰাস্তাত ফচি ফচি যায়। এনেকুৱা বহুত বেয়া গুৱাহাটীত চব পানী আৰু।
তোমাৰ বাইকখনন ভাল হ'ল নহয় ন।
বাইকখন অ সেইদিনাখন মানে। হেৰি কৰিলোঁ আনিলোঁগে। ঠিক কৰিব দিছিঁলো অ। এতিয়া হৈছে ভাল কিন্তু খালি দুটামান কামো থাকিলে এই ধৰা পিছফালৰ ব্ৰেকডালৰ। এ চিলিণ্ডাৰটো। এ এইবাৰ অকমান পইচা সৰহকে লাগিব মানে। বৰ্তমান নাই সেইকাৰণে ন। কৰালো আৰু চলি আছে সেইটো আৰু তিনি হোজাৰ মান টকা লাগিব মানে। পিছৰ ব্ৰেগডাল নধৰে। এ আগৰডাল দি চলি থাকে আৰু।
পিছৰডাল নধৰিলে প্ৰব্লেম নহয় ন একো।
হয় কিন্তু ন মোৰ ধৰা সেইটো বস্তু অভ্যাস আছে আৰু।
চাবা আকৌ দেই পৰাপক্ষত মোৰ মতেদি লগাই লোৱাাতটো ভাল হব।
উম নাই সেইটো।
কাৰণ সেইখনৰ ওপৰতে চলি ফিৰি থকা যায় ন বাহনখনৰ ওপৰতে। অকন সেইবিলাক সিয়াল ৰাখিবা এতিয়া। কি বনাম বুলি ভাবিছা আজি
মই ৰহৰ দালি কিনি আনিছিলো আজি তাৰপিছ ৰহৰ দাইল খাই ভাল পাওঁ
উ ময়ো ভাল পাওঁ তোমালোকৰ দেউতাই ভাল পায়
অ তাৰপিছত এতিয়া তাকে ব তাকে বনাব লাগিব বেছি কিনা নাই পুৱোৱা খিনি আছো ইয়াতে যি দাম বস্তু বিলাহী কেজি আশী টকা আহ ৰহৰ দালি ৰহৰ দালিটো মই বেছি দালিটো টো মইানোৱেই এই পুৱা চল্লিশ টকা লৈছে বাৰু সেইটো আমাৰ দাতো একেই দাম কিন্তু বাকীবোৰ বস্তু ইয়াত বহুত দাম তিয়হ বিলাহী উ
শাক চব্জি বহুত দাম হৈছে নহয় এতিয়া আৰু এতিয়া বৰষুণ যদি জেগাই জেগাই এনেকে পানী হলেতো বহুত বেছি হৈ যাব এতিয়া কি কৰিব লাগে মানুহে অৱশ্যে আমাৰো তেনেকে সেই জালি কোমোৰা ভাত কেৰেলা বেঙেনা দিছে কিন্তু পোকটো খুব হৈছে, এইবাৰ খুব অসংখ্য পোক হৈছে মানে। অনবাৰ এনেকুৱা নহয়, মানে কি ঘৰতে দুই এটা কৰি থাকিলে আৰু কুৰ চুৰ মাৰি থাকিলে বেমাৰ আজাৰ কাৰণে ৰাতিপুৱা অকণমান সেইটো এটা অভ্যাসো হয় বেমাৰ মানে এটা শাৰী পৰিশ্ৰমো হল। আৰু ধৰা বস্তুটো উৎপাদন হলে খাবলৈও হয়। নিৰ্ভেজাল বস্তু এটা ঔষধ পাতি নামাৰাকৈ। সেইটো হয় উম, কিন্তু এইবাৰ খুব পোক লাগিছে মানে ভাল খাবলৈয় দিয়া নাই কৰবাত দুই এটা ভেন্দি লাগিছে বাৰু বেঙেনা কৰ'বাত দুই এটা তেনেকে লগা হৈছে পোক ধৰিছে পোক কোমোৰাটো এটাৰ ওপৰততো ছিঙিবই ন নাই পোৱা এতিয়া পোকে ধৰে সেয়া হ'লেও মানে দুটা মানুহ বুলি চলি যায় আৰু আমাৰ
হম হম হম
আৰু বহুত দাম হৈছে নহয় ঘৰতে যদি তেনেকে দুই এটা বস্তু লাগি থাকে পইচা কেইটাও ৰেহাই হ'ল ভাল বস্তু এটা অৰ্গেনিক বস্তুটোও খাবলৈ পোৱা গ'ল সেইটো এটা কথা
সেইটোৱে মানে সেইটোতকে আৰু বেটাৰ নাই বৰ্তমান সময়ত কিন্তু সেই সময়ো লাগে এইবোৰ কৰিবলৈ।
সময় লাগে সময় লাগে। সময় লাগে বস্ত মানুহ হ'লে দিগদাৰ তথাপিতো তাৰ মাজতে আমাৰ এও কৰে বাৰু।
উম উম।
ৰহৰ দালিয়ে গৈছে, এপুৱা ৰহৰ দালিয়ে তোমাৰ এটা মানৰ তিনি সাজ মান যাব।
উ যাব।
যাব যাব।
ধুনীয়াকে যাব, তাৰ পিছত মই হেই হেৰি সুধিলো দাম এই যে ব্ৰকলি যে ব্ৰকলি।
বকলিটো কিমান?
দেৰশ টকা কিলো বোলে ইয়াতে।
বৰকলি ডৰশ হ'ল গৈ এতিয়া, আকৌ বাঢ়ি
মই হাঁহি পেলাই গুচি আহিলো আৰু বোলো হ'ব দেহ।
উম, আচৰিত কথা দেই। উম বিলাহীৰো বোলে আমাৰ কিনা নাই যেনিবা এইকেইদিন কিন্তু বিলাহীৰো বোলে ফটোও নাই আশী টকা।
আশি টকা অ'।
চবৰে পটল, আ বহুত দাম হৈছে।
একে হলে চোন
অৱশ্যে ৰহৰ দাইলৰ লগত কিন্তু এই তাতে আলু দি পেলাই তেনেকেও ভাল লাগে গৰমে গৰমে। আলু পিটিকি পিয়াজ অ' পিয়াজ সানি পেল আলুখিনি পিটিকি লৈ পেলে, আচাৰ অকণ হ সদাই ললে, আছাৰ লৈ লৈছা নেকি ঘৰৰ পৰা নাই?
ঘৰ পৰা দিছিলে মাজতে আইতাই দিছিলে দিলে এ আমৰ আচাৰ দিছিলে বনোৱা, সেইটু মোৰ মানে মোৰ কি হ'ল আচাৰ বস্তুটু বৰ সাৱধানে ৰাখিব লাগে। আৰু তাক প্ৰপাৰলি ৰ'দত দিব লাগে সময়ে সময়ে এনেই থৈ দিলে ভাল হৈ নাথাকে। ত' মই কি কৰিলু অ' অলপ তেনেকুৱা নিচিনা হ মানে আইতাই মানে বহুত ধুনীয়া আমৰ আচাৰ বনাই একদম গোন্ধটোৱে মানে ভাল লাগি যায়। পেকেট মুগ তেনেকে দিলে মই খালু দচ দিন মান, ধুনীয়া হৈ আছে আচাৰখিনি। তাৰপিছত লাহে লাহে মোক পানীয়ে লাগিল লে কিবা
অ' মই সেইটুকে কব ওলাইছিলো পানী চামুচ মানে তুমি যিহেদি উলিওৱা বা হাতেদি উলা প্ৰথম কথা দ্বিতীয় কথা চামুচ ললে চামুচ পাত পানীটো শুকুৱাই লবা ভাচি লবা নহ'লে সেকি লবা পানীটো
সেইটোৱে।
অ গেছতে পানীটু সেকি লব পাৰি নহয় তেনেকে ল'বা।
উম্প
চাফা কাপোৰ নহ'লে কিন্তু লেতেৰা কাপোৰ দি মুচিলেও ভেকু লাগে।
ভেকুৰ লাগে তাৰ পিছত সেনেকে হওঁতে হওঁতে মানে কি হ'ল আচাৰ খিনি স্মেলটো মই বেলেগ
নাখাবা যদি তেনেকুৱা বেলেগ গোন্ধ ওলাইছে তেতিয়া নাখাবা।
তাৰ পিছত নাই মই পেলাই দিলো আৰু সেইখিনি, আধা আছিলে বেয়াও লাগিছে কিন্তু কি কৰবা আৰু বেয়া হৈ গল যিহেতু। তাৰপিছত উম, তেনেকে ওচৰত দোকান এখন আছে তাতে ভূত জলকীয়া আচাৰ পায়। খাবলে খাবলে ভাল, বিশ টকা লয় পেকেট এটা সৰু, সেইটোকে আনি থ থোৱা আছে মাজে মাজে খাওঁ।
উম ময়ো বনাইছু আম অকমান এই মানে আম খিনি নিমখত দিওঁতে এইবাৰ হেৰি হ'ল জ্বৰ হ'ল জ্বৰটুৱে পালে।
উম
ইটা নহলে বাৰু এনেই আমাৰ ওচৰটো বৰ ভাল হয় বুলিয়ে কয় ছবে। মই বনোৱাটো তথাপিত ইটু বাৰু গ'লে মই দিম দিয়া অকমান লৈ যাম বাৰু
অ' আহে আনিবাচোন।
উ উ উম
বাকী পেহাৰ ভাল?
অ' আছে দিয়া ভালে বাৰু এতিয়া এতিয়া বৰ্তমান ভাল বাৰু। হে চ থকা মানুহ আৰু চুগাৰটো সেয় আপ ডাউন হৈ থাকে আৰু ঔষধ পাতি খাই থাকিব লাগে।
উ'উ'
তেতিয়া জ্বৰ হৈছিলে নহয় ভাল হ'ল বাৰু এতিয়া, আমাৰ ইয়াতে বহুত মানুহৰ হৈছিল। ভাইৰেল জ্বৰটো।
বহুতৰ হৈছে বহুতৰ মোৰ অফিচতো বহুতৰে জ্বৰ।
এ হেৰি কৰিবা মাস্কখন মাৰি যাবা অফিচ যাওঁতে। গম পাইছানে এ তে সাবধানে থকা ভাল। হাঁচি চাচি বিলাক ফ্ৰণ্টত ফটকে কোনোবাই মাৰি দিলে তেতিয়া অলপ ফটকৈ এট্ৰক হয়। সমানে
সেইটোয়ে সেইটোয়ে ঠিকে ঠিকেই কৈছা তুমি।
হ উ সেই মাজে মাজে অকমান কাঁহটো খুব পাতলিয়াকৈ আৰু এনে ভালেই হৈছে বাৰু পাতলিয়াকৈ তাত তটো আহি থাকে দুই এটা।
গা বোৰ হয় দিয়া গা বোৰতো ভালে নোহোৱা হৈছে, মোৰো একেই।
অনবৰত বয়াই লাগি থাকে, বেমাৰৰ পৰা উঠাৰ পিছত যে ইমান দুৰ্বল দুৰ্বল ভাৱটো অনবৰত লাগি থাকে, মই এতিয়া ভিটা মিনৰ তেনেকুৱাও খাইছো ধৰা।
অ'
কিন্তু এইটো যটো দুৰ্বলতাটো যোৱা নাই মানে।
হয় দিয়া, কিবা এটা মানে তাতো কিবা বুজা এটা থকা নিচিনা লাগে কিবা।
আমাৰ আইট আগতে কোৱা নিচিনা বেলেগৰ গা বেলেগৰ গা নিচিনা না লাগি আছে।
হ সেই তেনেকুৱা হৈছে কথাটো। এই হৈছে কিন্তু চবৰে
ই তাই তাই হৈছে বোলে মাইনা ন মই খবৰ লৈছিলো পৰহি কালি
অ অ তাই এতিয়া ঠিক ঠিক হৈছে নাহ নাই আজি তাই শেষৰ বেজি আছে
অ কলেজো যোৱা বুলি কৈছে কালি ক্লাছ কৰিবলৈ ত ভাল পাইছ যেতিয়া য হব লাগে ভালেই কৰিছে এনেই বহি থাকি লাভ নাই বাৰু
অ' সেইটোৱে।
উম
সেইয়াই আৰু।
তাকে। দিয়া বাৰু, ভাতত লাগিবা চাগৈ এতিয়া ন।
অ' বনাওঁগে ভাত।
এটা চল্লিশ মান হৈছেই নহয়
তাকে তাকে
ঠিক আছে দিয়া তুমি লাগা ভাতত মই বনাওগৈ ৰুটি বনাম আজি
অ অ ছে লাগে তজোৱা